হেল্ল' কি কৈছা?
হেল্ল'
কি কৈছা?
আছো এনে তুমি হা হা হেল্ল'? হেল্ল', অ, শুনিছো কোৱা কি কৈছা। শুনিছো শুনিছো
অ', মই ঘৰতে বহি আছো তুমি?
মই আছো এনেই-শুই আছো।
শুই এতিয়া শুইছা যে কেলে?
এ-এনেই কিনো কৰিম একো কৰিবলৈ নাই যে সেইকাৰণে মোবাইল লৈছ হেল্ল' হেল্ল'? অ, এ কিবা নেটৱৰ্কটো প্ৰব্লেম নেকি কি, ভালকে খাই নাই চোৱা।
এতিয়া ।
চাহ - তা খালা । অ, এতিয়া আহিছে আও ।
খ খাল খাল তুমি খালা
উম, খালো।
অ, তাহাতে।
হা, হা।
আমাৰ নু কি আও। ভাল বেয়াৰ মাজতে চলি আছো।
অহ,
হেল্ল'। হেল্ল'।